কওক কওক, শুনি আছোঁ।
অহ অহ, শুনি আছানে?
হয়, শুনি আছোঁ।
অহ, আমি এটা বিষয় লৈ আপোনাৰ লগত মানে আলোচনা কৰিব পাৰিম নে?
হয়, পাৰিব দিয়ক।
অহ আমি ব্ৰাহ্মণ কৰা বা ট্ৰেভেলিং কৰা সেইটোৰ বিষয়ে অকণমান টো নেকি?
অহ ভ্ৰমণ কৰা।
অ ভ্ৰমণ কৰা, এইটো অহ আপুনি অসমৰ পৰা বা অসমৰ বাহিৰত ৰাজ্য খিনিত কত কত মানে এতিয়ালৈকে গলে সেইবোৰৰ আৰু যাই কিনে আপুনি কি কি এক্সপিৰিয়েঞ্চ পালে বা এতিয়ালৈকে যোৱা নাই, সেইবোৰ মানে অকমান কলে ভাল লাগিল।
হয় হয় নিশ্চয় নিশ্চয় কম, এতিয়া ভ্ৰমণ বুলি কলে আমাৰ সেইটো আমাৰ জীৱনৰ খুব এটা ইম্পৰ্টেণ্ট এটা হেৰি হয়। যেনিবা আমি ভ্ৰমণ কৰিলেহে আমি বিভিন্ন দেশ বিদেশৰ আমি কথাবিলাক জানিম। কিছুমান নিয়ম নীতিবোৰ জানিম।
অহ
ঠিক তেনেকে মই বিশেষকৈ সেনেকৈ যোৱা হোৱা নাই। বিদেশত এনে আমাৰ সৰু সুৰা এই ৰাজ্য হেৰিতে এনে যোৱা হয়। কিন্তু আমি মই ভ্ৰমণৰ বিষয়ে কম, আমি মানুহে ভ্ৰমণ কিয় কিয় কৰিব লাগে।
অ কিয় কৰিব লাগে, হয়।
এ ভ্ৰমণ কৰিলে। আমি বহুত নজনা কথা জানিব পাৰো। বা শিকিব পাৰো এতিয়া ধৰি লওক আমি আহ। বেলেগ এখন দেশত গলোঁ, যাই পেলাই। তেওঁলোকৰ মানুহখিনি কেনে কৈ থাকে, কি পিন্ধে কি ভাষা কয়, তেওঁলোকৰ নিয়ম নীতি কি? তেওঁলোকে কিহক পূজা কৰে আমি সেই গোটেই খিনি বস্ত- টো আমি ভেজানিব পাৰো।
হয় হয়।
অ আৰু আমি যিমানে ভ্ৰমণ কৰিম। আমাৰ কাৰণে সিমানেই ভাল।
হয়।
আৰু আমি তেওঁলোকৰ লগত থাকি আমাৰ আমি তেওঁলোকৰ ভাষা অলপ জানিব পাৰিম।
হয়।
তেওঁলোকৰ নিয়ম নীতিবোৰ কেনেকৈ কৰে, হয়। তেওঁলোকৰ পৰম্পৰাবোৰ কি ধৰণৰ সেইবোৰ আমি বহুত জানিব পাৰিম আৰু
সাচ পোচাক সেইবোৰ কি কি পিন্ধে হয়।
পিন্ধে আৰু কোনে কেনেকৈ নিজে তৈয়াৰ পৰে সেইবোৰ আমি দেখিবলৈ পাম আৰু সেইবোৰ কথা আমি আমাৰ যিটো উঠি অহা নৱ প্ৰজন্ম সৰু সৰু ল'ৰা ছোৱালী তেওঁলোককো আমি ক'ব পাৰিম বা শিকাব পাৰিম। বা কিছুমান লগ বন্ধু বোৰকো মই ক'ব পাৰিম যে অমুক দেশত এনেকোৱা তেনেকোৱা কৰে। এনেকোৱা তেনেকোৱা পিন্ধে তেওঁলোকে এনেকৈ নিয়ম কৰে। তেওঁলোকৰ আ সেইবোৰ সেনেকোৱা পৰম্পৰাবোৰ সেনেকোৱা তেওঁলোকৰ প্ৰশাসন বোৰ কিমান ষ্ট্ৰং।
অ।
তেওঁলোকৰ হেৰি বোৰ কিমান পাৱাৰ সেইগিলা আমি জানিব পাৰো বাৰু।
জানিব পাৰে হয় হয়।
সেইকাৰণে মই ভাবো যে আমি ট্ৰেভেলিং কৰাটো বহুত ইম্পৰ্টেণ্ট।
অ অ। হয়।
হয়।
আৰু সেইটো বস্তুটো মানে সবে কৰিব লাগে জীৱনৰ যিহেতু এদিন হ'লেও আমি ত মৰি যাম সেইবোৰৰ এক্সপেৰিয়েঞ্চ ন সেইবোৰ হয় এক্স- পেৰেঞ্চবোৰ আমি ল'বই লাগে আৰু অকণমান মানে এ ভ্ৰম ভ্ৰমণ কৰাত মানে আমি এটা ভাল অনুভৱ বাবে আমিতো মানে জীৱনত এ মানে ৰাতি পোৱাৰ পৰা মানে ৰাতিলৈকে ন
হয়।
আমাৰ মানে আক আমি কাম বোৰ কৰি আমি বিজি থাকো। ত ইমান বিজি সময়ত অ এদিনৰ কাৰণে বা দু দুদিনৰ কাৰণে বা এঘন্টা দুইঘন্টা কাৰণে আমি মানে আমাৰ মানে
আউট ছাইড হেল্ল হেল্ল হেল্ল' হেল্ল' হেল্ল' শুনিছে নে আপুনি মই একো শুনা পোৱা নাই আপোনাৰ ভইচটো? হেল্ল
ভাল আমাৰ নতুন প্ৰজন্ম মানে আমি কৈ দিলে ভাল আৰু এইটো
হয়
কত কি শুনা পাইছেনে
হয় শুনিছো এতিয়া শুনিছো
অ অ অ অ অকণমান ডিষ্টাৰ্ব দি আছে নেট ঠিকে চলিব তথাপি অ
অ তে
অ আমাৰ ৰাইজবোৰৰ বাহিৰত বহিব দিছে নি তেনেকোৱা অ ইমান যে আপুনি কৈ গেলে ইমান ভাল এক্সপিৰিয়েঞ্চ আপুনি পাইছে ন কত বা
হয় হয় হয় হয় মই কেতিয়াবা কেতিয়াবা যাওঁ কেতিয়াবা হেৰি কৰিলে সময় পাতি মিলিলে আমি লগ বন্ধুৰ লগত আমি এক লগ হৈ ফুৰিবলৈ
ডৰা হল অ।
অলপমান আ আপোনাক মই যিখিনি মই জা জানিলো। বুজিলো তাৰপৰত তাতে সেইখন জাগাত দেখি আহিলো।
অ।
সেইবোৰ অলপ মানে আপোনাক ক'লো যিখিনি মনত আছে উম আৰু মই ভাবো যে সেইটো প্ৰত্যক টো মানুহে ট্ৰেভেলিং কৰিব লাগে
অ লাগে লাগে সেইটো বহুত ইম্পৰ্টেণ্ট
হয় কওক আপুনি কিবা ক'ব বিচাৰিছিল
অ মই মানে কৈছো ময়ো কৈছো যে আপোনাৰ দৰে সেইটো মানে দৰকাৰ হয় আমি ট্ৰেভেলিং কৰাটো আমাৰ জীৱনত দৰকাৰ এটা এটা আমি মানে মেছেজ বা এটা এটা জ্ঞান শিকিব পাৰে সেইটোৱে কৈছো অ। মানে আমি প্ৰত্যয়েকটো জগাতে মানে গ'লে আমি এটা এটা নতুন কৈ মেছেজ বা এটা এটা জ্ঞান বোৰ আমি পাই থাকো যেনে ধৰি লওক মানুহে মানুহক কেনেকৈ মানে আধৰি ল আদৰি লয়। কেনেকে ৰেচপেক্ট কৰে সেইবোৰ মানে আমি পাই যাওঁ আৰু যেনে ধৰি লোৱা। আমাৰ ওচৰতে আ মেঘালয়া ৰাজ্য তাতে। তাৰ অঁ মেঘালয়া ৰাইজৰ যিটো নাকি ৰাজধানী শ্বিলং হয় তাতেতো মানে আমাৰ অসমৰ মানুহে চবে যায় অ যে আজিলৈক কে অ এনেকে ক'ব নোৱাৰে যে হাণ্ড্ৰেডত মানে এইট্ৰি পাৰ্চেণ্ট মানুহে মানে যাই থাকে বা গৈয়ে আছে এনেকুৱা কব পাৰো। হঠাতে মানে বহুত। এটা মানে যেনে টুৰিষ্ট প্লেচ হিচাপে বহুত। চাফা ক্লিন অ ক্লিন থাকে সেইবোৰ মানে আমি। ব্ৰক্ষ্মপুত্ৰত পাই থাকো ন। এনেকুৱা এইবোৰ শিকিম আৰু অ অ। টেপাইক ফাইনিয়েনচেল মানে অকমান হ'লেও হেল্প কৰিব কাৰণে সেইবোৰ আমি শিকিব পাৰে আৰু। ত তাতে কোৱা তাৰপিছত আৰু। ক'ব পাৰে যে আমি ইয়াৰ মানুহে। বেলেগৰ বেলেগ ৰাজ্যৰ মানুহ বা পৰেন। ফৰেইন কানট্ৰিৰে হওক বা বেলেগ যিকোনো মানুহ গেলে যে ইমান আদৰি লয়। নতুন নতুন জেগাবোৰ যেনে। কয় দিয়ে সেইবিলাক মানে ভাল আদৰি লয় আৰু। যেনে না নজনা বতৰা, নজনা কথা বতৰা সেইবিলাক কৈ দিয়ে ভালকে। আৰু এটা এটা জাগাত মানে কি কি দৃশ্য কি কি মানে টো হিষ্ট্ৰিক কিবা এটা আ ঘটনা আছিল সেইবোৰৰ বিষয়ে কৈ দিয়ে ভালকে কৈ দিয়ে। তেনেকুৱা আৰু অ ত' সেইবোৰ বাবে আমি অ এটা এটা নলেজ বা এটা এটা জ্ঞান পাই আহো আৰু। ট্ৰেবেল কৰাৰ পিছত।
আৰু ধৰি লওক এতিয়া। বেলেগৰ মানুহ এতিয়া আমাৰ জেগাত আহিলেও আমি যোনটো জেগাত আছোঁ। সেই জেগাত আহিলেও তেওঁলোকে আমাৰ প্ৰতিও জানিব যে। আমি কি পিন্ধো আমি কি খাওঁ আমি কেনেকৈ থাকো। আমি কেনেকৈ চলো তেওঁলোকো জানিব আৰু। আমাৰ হিষ্টৰিৰ বিষয়ে জানিব আমি। কি জাতিৰ আমি কি মানুহ কি
অ অ হয় হয় সেইবোৰ মানে চব বুজি পাব গম
কেইটা জনগোষ্ঠী মানুহ আছে সেইবোৰ চব তেওঁলোকো জানি যাব
অহ অহ
উম
তেনেহ'লে আমাৰ আজিৰ এই অ কি কয় ভ্ৰমণ কৰাৰ যি টপিক এইটো টো ইয়াতে
হয় হয় আপোনাৰ পৰাও মই বহুত কথা জানিলো হয় হয় ধন্যবাদ
হয় আপোনাৰ পৰা মইয়ো জানিলো বহুতখিনি অহ হয় ধন্যবাদ
হয় ধন্যবাদ।